উম কি খবৰ?
আহ ভালে আছো। তোমাৰ কি খবৰ?
অ আছো ঠিকে আছো। উম বন্ধু আছে চবতো সেইকাৰণে ঘৰতে এনেই খানা চানা খালো এতি এতিয়া আৰুে খোজ কাঢ়ি আছো এতিয়া মানে ভাত খাইছিলো ভাত ভাত খোৱা নাই ৰুটি খাইছো মাছ খাইছো তাৰ পিছত আঞ্জা খাইছো এটা আৰু দালি খাইছো আজিকালি মোৰত অলপ ভোজনটো বাঢ়িছে ন তু কমাব তাৰ কাৰণে মই মই স খাই আছো অলপ হেৰি প্ৰটিন থকা বস্তু বিলাক। তাত বেছি সেইকাৰণে এতিয়া খাই মেলি বাহিৰত খুজকাঢ়ি আছো উ আৰু আমাৰ ছিলো মই আম বহুত মিঠা আছিলে আম অ। তুমি তোমাৰ তাতে আম ওলাইছেনে?
অ আছে ওলাইছে। চে আম মালদাম যি হয় সেইটো এতিয়া ওলোৱা নাই। ভাল এই এতিয়া ভাল নহয় এতিয়া অলপ পিছত দচ দিন মান পিছত অ ভাল ভালকৈ ওলব।
কিন্তু মোৰ অ বেলেগ আম বিলাক ওলাই ন অ মোৰ মোৰ এটা হেৰি আছিলে ফ্ৰেণ্ড আছিলে বেংগলৰত থাক মোৰ এটা লগৰ সি বহুত সি একমাহ বা দুই মাহ আগৰ পৰা আম খাই আছে। মই ভাবিছো হৰে এতিয়া আম কেনেকে ওলাল আমাৰ ইয়াতেতো আম ওলোৱাই নাই ইয়াতেতো এতিয়াতো অহা নাই ন আম ওলোৱা ছিজন টো। তাৰপিছত কৈছে নাই নাই আমাৰ ইয়াতেতো সোনকালে ওলাই যায় মইম মই ভাবিছো আচ্ছা মই
কিছুমান জাগাত জল্দি আম ওলাই কিছুমান জাগাত অলপ লেটকে।
অ দেৰিকে ওলাই নহ অ আমাৰ ইয়াতেওতো এতিয়া ম এ যোৱামাহৰ পৰা ওলাইছে চাগে আম মোৰতো সেইদিনা মোৰ দেউতা লৈ আহিছে হেমচাগৰ আম সেইটো একদম ডাঙৰ ডাঙৰ থাকে যে। বহুত মিঠা থাকে এইটো অ এটাই আম তোমাৰ বহুত ডাঙৰ বহুত বহুত ওজন হয় সেইটো আমৰ।
হিমসাগৰটো আমাৰ সেইফালে আছে অ ৱেষ্ট বেংগলোৰ পৰা হে আহে। হিমসাগৰ তাৰপিছত মালদা এইবিলাক চব সেইফালৰ পৰাহে আহে
অঁ হ'ব পাৰে আমাৰ ইয়াতে যে হেৰি আহ শ্বিলং বা হেৰি গাৰহিল সেইবোৰৰ পৰা তাতে নহয় নেকি আম বিলাক
হয় ইমান নহয় আম নৰ্থ ইষ্ট ইমান আম নহয় এই চ এইবাৰ আম বিলাক বেছু নাই এই টি গাৰ্ডেন বিলাক ত আছিলি বেছি চাহ আৰু হেৰি কি ক উম ইয়াতে হেৰি আনাৰস ইয়াতে পায় বেছি। আনাৰসৰ খেতি কৰে মানে অঁ বহুত মিঠা থাকে ইয়াৰ পৰা আনাৰস তাত তাই ৱেষ্ট বেংগলত
বিহাৰত
আম চাম ইয়াতে অলপ কম কম পাই কিয় জানা ইয়াতে হিলচ ষ্টেচন হয়তটো ইয়াতে হিল হিলৰ ওপৰত মানে। পাহাৰ বিলাকৰ ওপৰত সেইবিলাক আম চাম ইমান এটা দুটা মান এই উম এনেই ঘৰত চবে লগাই কিন্তু এন অঁ এনে কি কৰা যেনেকে বেছি ইয়াত ইয়াতে ন নহয়।
অঁ আমাৰ ঘৰ হয় অঁ তাতেতো হয় ইয়াতেতো ইয়াতে গুৱাহাটী আসামতো তামোল তামোলৰ গছ ইমান
অঁ তামোল
তামুল হয় তাত তামোল অকল ইয়াতে হয় তামোল পাণ অঁহ ইয়াৰেতো আৰু এইটো মেইন এইফালে অঁ তামোল
ৱেষ্ট বেংগলতো আছে কি নু ইয়াত ইয়াতে বেছি থাকে অঁ
চুপাৰী বুলি কয় নেকি চুপাৰী খাই বেলেগ মানুহে কিন্তু ইয়াৰে মানুহবিলাক
চুপাৰি মানে কি তামোলক শুকাই কেনে চুপাৰি বনাই তামোল যিতো মেইন হয় ন কেঁচা তামোল আমাৰ তাতে চুপাৰি খাই ইয়াতে তামোল হয় কেচা হয় এয়াতে
অঁ আজিতো মই লংৰা আম খাইছো
কি আ
ত ৱে অ লং মই আজি আজিতো মই লংৰা আম খাইছো লেংৰা আম ন
অ লাংৰা
অহ
হৰো
সেইটোও মিঠা হয় কিন্তু সেইটো সৰু থাকে
ডাঙৰো হয় ডাঙৰ ও পায় বেছি ডাঙৰ মোৰ নহয় টো অলপ সৰুয়ে থাকে লেংৰা আম
তাৰ পিছত লিচি খাইছিলো বহুত ডাঙৰ ডাঙৰ অ হিম চাগৰ আম ডাঙৰে আছে তাৰপিছত লিচি লিচি ওলাইছিল চে আৰু যাম যাম ওলাইছে আমাতো ঘৰৰ ওচৰত এটা বহুত ডাঙৰ গছ জামৰ আমি তাৰ পৰাই পাৰি খাওঁ একদম মিঠা মিঠা এ এইটো টাইমতে হয় এতিয়া অলপ অলপ জুলাই মাহতটো বহুত বৰষুণ দিব তেতিয়াতো চব পৰি যাব জাম জামৰ চ জামৰ চিজন বেছি বেছি সময় নাথাকে
নাই এক এক দুই মাহ অ একবাৰ পকি যোৱাৰ পিছত চব চেচ হৈ যাব
চব পৰি যায় নিজে নিজে পৰি যায় আহ
অ তৎক্ষণাতে পকী পৰি যায় চব বেছি দিন নালাগে দুই মাহ মান লাগিতে দুমাহ টো
ধ বাকী এতিয়া গৰম কেনেকুৱা তাতে বহুত গৰম দিছে নেকি?
আছো এনে ৰ'দত। বৰষুণ দিয়াই নাই এতিয়া। এতিয়া যোৱাকালি অলপ অলপ দিছিল তাৰপিছত দিয়া নাই।
অঁ! আমাৰ ইয়াতে অলপে দিছিলে, বেছি দিয়া নাই অলপ দিয়ে।
বেছি গৰম লাগে, হেৰি বেছি!
অঁ! ইয়াততো তেনেকুৱাই। ইয়াতেতো কি ক'ম আৰু মানে আগততো ইমান গৰম দিয়া নাছিলে। কিন্তু, আজিকালি বহুত! যোৱা পাঁচ ছয় বছৰৰ পৰা ইমান গৰম দিয়া আৰম্ভ হৈছে, আগতেতো ইমান গৰম ইয়াত সেই নাছিলে ইমান দিয়ে! তো আজিকালিটো চল্লিশ ডিগ্ৰীলৈ কি? গুচি যায় আৰু টেম্প্ৰেচাৰ।
চব জাগাতে এনেকুৱাই গছ বিলাক চব কাটি দিছে।
অ! বহুত এতিয়া কাটিয়ে আছে। আমাৰতো ইয়াতেটো চব পাহাৰ শেষে। উম! চব পাহাৰ শেষ। কি হৈ গ'ল? এতিয়া, এতিয়া পাহাৰ চাব কাৰণে আমাক শ্বিলং যাব লাগে। অঁ!
জংঘল বিলাক চব! কাটি কেনে ইয়াতে ৰাস্তা বনাই আছে। কি বনাই আছে? কিবা ইণ্ডাষ্ট্ৰী বনাই আছে।
সেইটোৱেটো। আৰে আমি এতিয়া যে দ্বীপৰ বিল অ' দ্বীপৰ বিলৰ তাতে যে ইমান ডাঙৰ, ডাঙৰ গছ আছিলে। দ্বীপৰ বিল ইমান ধুনীয়া আছিলে! চব কাটি আছে। ইমান ডাঙৰ, ডাঙৰ ইমান পুৰণা গছ বিলাক কাটি আছে চব মই দেখি নিউজত দেখিছো যে কাটি আছে?
দ্বীপৰ বিল ইমান পুৰণা! কি
কাটি কিনে ৰাস্তা বনাই আছে নেকি তাতে?
অ! ৰাস্তা বা কিবা অঁ! ট্ৰেইন যোৱাৰ কাৰণে ৰাস্তা বনাই আছে নে কি? কি ৰাস্তা বনাই আছে নাজানোঁ। কিন্তু ইয়াত এতিয়া জালুকবাৰীৰ ফালেও জালুকবাৰীটো এটা আছে ন? এ! ৰেল লাইনটো আছে ইয়াতে। সেইফালেদি যায়, কিন্তু সেইটোও আকৌ সৰু হৈ এতিয়া আকৌ আৰু ডাঙৰ বনাই আছে চব ইয়াতে যিমান ঘৰ আছে চব ভাঙি আছে ইয়াাতো কিমান ঘৰ ভাঙি দিছে আৰু ভাঙি আছে দোকান ভাগিছে চব ভাঙি আছে আগতে এই জালুকবাৰীত কিমান বা লাগিছিলে তাতে চব পাই জালুক জালুকবাৰী বাজাৰত মাছ পায় চবজি পায় চব চবজি পায় তাতে তোমাক তুমি যি বিচাৰা চবে পাই যাবা জালুকবাৰী যে মাৰ্কেট বহে তাতে কিন্তু আজিকালি বহুত মানে মানুহ বিলাকতো ইমান নাইে চবে উঠাই উঠাই লৈ গল পুলিচে বহিবই নি দিয় আগতে ইয়াৰ পৰাই আমি আম কিনিছিলো বা ৰাতি যি খাওঁ মানে চব চব ধৰণৰ বজাৰ বা গাখীৰ যদি গাখীৰ লাগে চবজি লাগে মাছ মাংস অ অ ৰাস্তাৰ চাইদত আগতে আছে কিন্তু এতিয়া ভাঙিব ভাঙিছে বহুত আকৌ বিল্ডিং বনাইছে কিন্তু এতিয়া সৰু সৰু সেইবিলাক যোনে বি বিক্ৰী কৰে চবজি গাঁৱৰ পৰা আহে অলপ বস্তু লয় সিহঁতেতটো দোকান ল'ব নোৱাৰিব ন দোকানতো কম দাম নহয় বহুত বেছি দাম
হম
সিহঁতকে বহিব নিদিয়ে আৰু সিহঁতে ভাল বস্তু লৈ বহে ন গাঁৱৰ পৰা লৈ আহে কিন্তু বাকী এনেইতো চব অ কেমিকেলছ দিয়ে অ তাৰছ অ বাকী বিলাকো এনে যি যি সে কি কি দি চব কি জানি কি কৰে চবজি চাব কাৰনে পেষ্টিচাইড দিয়ে বা কি কৰে আজিকালি চবজি খালে নালাগে একো গাত নালাগে ইমান ধুনীয়া বেমাৰ হৈ আছে চবৰে সেইকাৰণে নাই নিজে খেতি কৰিব লাগিব অ ইউৰিয়া দিয়ে দিয়ে মইতো কিবা এ এটা নিউজত দেখিছিলো যে আগতে আমাৰ আহ ইণ্ডিয়াৰ পৰা আমাৰ আহ জাপানে বোলে হেৰি লৈছিলে আম লৈছিলে কিন্তু আজিকালি লোৱা বন্ধ কৰি দিছে কাৰণ যে আমাৰ আমত বোলে বহুত কেমিকেল দি পকায় ক্লৰিন বা কি অ নহয় ক্লৰিন বা কিবা অ হেৰি অ কাৰ্পেটৰ কাৰণে হে কাৰ্পেটৰ কাৰণে বোলে সেইটো অ মাত্ৰাটো বহুত বেছিটো যেতিয়া জাপানৰ মানুহ চেক কৰিব কাৰণে সি চালে যে আমাৰ ইয়াৰ আম বিলাকত বহুত বেছি কেমিকেল টো হেৰি গুচি গলোৱা নাই এতিয়া চব বাহিৰৰ মানুহ বিলাক আমাৰ দেশৰ আম বয়কত কৰিছে নলয় কেমিকেলছটো বেছি কাৰণে সেইটোৱ ইমান চব ঠিক কৰিবা আৰু নিজে চাই চাই পাই নাই বেলেগ, বাকীটো চব ঠিকে আছে ন তুমি খানাত কি খালা?
মই ভাত খাইছো দালি আৰু বিনছ আৰু আলুৰ ভাজি ভাজা বনাইছিলোঁ সেইটো।
অ ইমান বস্তু বনাইছ ঠিকেই আছে ময়ওতো খাইছোয়ে এতিয়াতো আৰু খাম চাও কি বনাও ৰাতি এতিয়াতো আজিকালি মই অলপ খানাটো কম কৰি আছো মই মই আজি আজিকালি খানাটো কম কৰি আছো ন সেইকাৰণে। বেছি একো মই ৰুটি চুটি কিন্ত ভাতটো নাখাওৱে সেইটো খালেও চাগে ওজন বঢ়ে। দ সেইকাৰণে ত মই কি বনাও গধূলি মই চাগে যাম জালুকবাৰী ফালে তো মাংস লৈ আহিম বইল বইল মাংস আৰু তাতে অটছ দি দিম অটছ দি খিচৰি বনাই লম। অ মুৰ্গী অ তাতে প্ৰটিন থাকে ন। এ বনাই খাই এতিয়া নাযাও।
ঠিক আছে দিয়া তুমি তুমি ৰাখা অ।
ঠিক আছে অ।